অ', শুনিছ নে মাতটো।
অ', শুনিছো।
অ বাকী কি কৰি আছিলে আইতা?
এয়া এনে অকণ বহি আছো, মবাইল চাই চাই।
অ' তাকে বাকী ভালেই নহয়?
বাকী ভালে অ', আপোনাৰ?
অ' মোৰ ভালে ভালে, চাহ তাহ খালা নেকি?
অ' চাহ এতিয়া নাই খুৱা বৰু, অকমান দেৰিকেহে খাম।
অ' অ' অ' বাকী তোমাৰ হেই কলেজৰ হেৰি দিয়া নাই নহয়?
কলেজৰ নাই দিয়া এতিয়ালৈকে।
অ' তাকে এতিয়া বন্ধও, মই বোলো সুধোচোন ফোন এটা কৰো বহুত দিন ফোনো কাৰ নাই খেলিবলৈ না হ'লে আজিকালি ফিল্ডত আমি অকল কেইটা মানহে খেলা ধূলা কৰি থাকো, কি হ'ল কিবা হৈছে নি?
অ নাই উ হোৱা নাই বাৰু একো। মানে খেলিবলে নো কি যাম, মানে কোনো নাহে আৰু ভালকে দুটা মানুহে হয় দুটা মান খেলিবলৈ মন নাযায়
উ তাকেহে ইটোও নহা দেখি সিটোও নাহে সিটোও নোহা হ'ল, আজিকালি ল'ৰা ছোৱালী বিলাকে খেলিবলৈ মন নক হয় হয় খেলিবলে।
তাকে আমি দুটামানেনো কি খেলিম আৰু।
তাকে আজিকালি কি সিহঁতৰ যোন কেইটা নাহে সিহঁতো আচলতে কাম থকা নহয় আকৌ। গ'ম পোৱা নাই সিহতঁৰ কাম থকা নহয় সিহঁতেও ঘৰতে এনেই থাকে কিন্তু সিহঁতৰ খেলা ধূলাৰ প্ৰতি মন নাই। মোবাইল মানে এটা কেইটা মানে আছে আমাৰ লগৰ গেম খেলা, কেইটামান আছে ফিল্ড ফিলি্ম চোৱা তোমাৰ মানে কি হয় সিহঁতৰ ৰাতি ৰাতিটো মোবাইল চাব তোমাৰ তাৰপিছতে ৰাতিপুৱা উঠিব দেৰিকে, উঠি ভাত পানী খাই আবেলি সিহঁতৰ কলেজ যোৱা কেইটাতো গ'লে নো যোৱ কেইটা আহিলে তাৰপা আকৌ মোবাইল চোৱাত লাগি যায়। গম তেনেকেই দিন যায় আচলতে, সেইকাৰণে নাহে খেলিবলৈ ল'ৰা ছোৱালীবলাক আজিকালি। আমাৰ ডাঙৰ কেইটা বাদে দিচোন বাদে দিয়াচোন বাৰু আজিকালি তুমি গাঁৱত আজিকালি সৰু ছোৱালীবিলাকৰ খেলা দেখিছে জানো, গাঁৱতো খুব কমি গাঁৱতো আচলতে খুব কমি গ'ল গম পাইছা নে খেলাটো। এতিয়া কি হয় মানে, এতিয়া আমাৰ গাঁওতো ল'ৰা ছোৱালী বিলাকক আজিকালি হয় মাক বাপেকে পঢ়া শুনাত অক মান সেইটো সিহঁত বা পঢ়া শুনাতোত অলপ বেচি প্ৰেছাৰ দিয়ে মাক বাপেক আজিকালি।
অ' হয়।
বিলাকক মানে এ এনেকুৱাকে দেখুৱাই মাক দেউতাকে যে পঢ়া শুনা কৰিলে কিবা লছ হ'ব সিহঁতৰ। বহুত হেৰি তেনেকুৱা টাইপৰ গম পাইছনে নাই। আচলতে, আচলতে, আচলতে তুমি কি ভাবা বাৰু ল ল'ৰা ছোৱালী এটাক পঢ়া শুনা পঢ়া শুনাৰ মাজতে ৰাখিব একেবাৰে যিটো সময়ত খেলিব লাগে সেইটো সময়ত খেলিবলৈ নিদিয়ে। তাৰ পৰা আঁতৰাই ৰখাটো ভাল নে বেয়া বাৰু কথাটো।
তেন্তে মানে ভাল নহয় মানে। পঢ়াৰ মাজতে যে থাকিব লাগিব সেইটোও কথা নহয়, পঢ়াৰ কন সময দিব লাগে। মোৰ তোমাৰ যেতিয়া মান দুপৰীয়া সময়ত মানুহে অলপ খেল খেলিবলৈ ওলাই যাব লাগে। তেতিয়াহে আমাৰ শৰীৰ শৰীৰ মন এইবিলাক ভালকে ভালে থাকে।
হয় হয় আচলতে এই এইটো ক'য় নহয় মানুহে যে সুস্থ শৰীৰতহে সুস্থ মনৰ সৃষ্টি হয়। তিয়া কি হয়। হয় পঢ়াটোতো আচলতে শাৰীৰিক শাৰীৰিক তোমাৰ কষ্ট নহয় প্ৰথম কথা পঢ়াটো। পঢ়াতো একে একে ঠাইতে বহি পঢ়ি থকাতটো আচলতে এটা মানসিক কষ্ট বা মানসিক কামহে এতিয়া এটা শেষ ক্ষেত্ৰত শৰীৰে কোনো ধৰণৰ কামেই কৰা নাই শৰীৰতটো বহি আছে অচল হৈ আছে। এতিয়া কি হয় দিনটো তেনেকে বহি থকাৰ ফলত কি হয় হেল্ল'।
হয়, হয় শুনি আছো।
আ দিন। টো এ একে ঠাইতে পঢ়ি যেতিয়া ল'ৰা ছোৱালবলাক পঢ়ি থাকে ন বা বেছি সময় তেনেকে ধৰা তেনেুৱা ধৰণৰ খেলা নহয় ল' ছোৱালীখিনি। তেনেকে যেতিয়া স্কুল আও ঘৰত আকৌ পঢ়ি থকা হয় তেতিয়া কি হয় মানে সিহতৰ এই বহি, বহি, বহি, বহি একেটা ঠাইতে সিহতৰ মানে মানে যোনতটো শৰীৰটো আছে শৰীৰটো অৱস হৈ পায় মানে এলেহুৱা নিচিনা হয়
উম, হয়, হয়।
এতিয়া তাৰ পৰা হয় কি সিহঁতি প্ৰথম কথা অকল এটা পৰিৱেশতে আছে একঘামি মানে সহঁতে আছে যে অকল পঢ়া শুনা কৰিব লাগে সেইটো হেৰি আছে কিন্তু হয় যেতিয়া সিহঁতি খেলিবলৈ যায় প্ৰথম কথা সিহঁতি সেই সকলো চাপৰ পৰা মুক্ত হৈ যায় বন্ধুৰ সৈতে অকমান ক সময় কটাবলে পায় প্ৰথম কথা। খেলিলে খেলিলে তোমাৰ শৰীৰটো শৰীৰটো মানে খেলাৰ লগে লগে শৰীৰটো ব্যায়াম কৰাৰ নিচিন এক্সাইজ নিচিনাকে হৈ যায় মানে গোটেইখিনিৰ গো মনৰ পৰা ধৰি একেবাৰে শাৰীৰিক গোটেই খিনি ভাল ভালে ৰাখিবৰ কাৰণে আচলতে তেন্ত বহুত প্ৰয়োজন।
উম, হয়, হয়।
এতিয়া সেইকাৰণে অভিভাৱক খিনিয়ে কিন্তু অতি হছলি কাম কৰাও আচলতে খেলাৰ গুৰুত্বত আচলতে বুজিব লাগে মোৰ মানে।
উম, হয় হয়।
আকৌ ছচিয়েল মিডিয়া আকৌ ছ'চিয়েল আকৌ ছচিয়েল মিডিয়া চন এতি তুমিতো ছ'চিয়েল মিডিয়া বা আমি চবেই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰো। এদিন। দিনটোত আজিকালি চচিয়েল মিডিয়াত কিমান খিনি শ শ ভিডিঅ' বা সেইখিনি আপলোড হয়। এতিয়া দিনটোত সেই সেইখিনি যি মানে চ চৰ্ট ৰিলচ খিনি বা চৰ্ট ভিডিঅ' খিনি চাই চ আজালি ল'ৰা ছোৱালী বিলাক আসক্ত হৈ আছে। বা আমিও এক প্ৰকাৰ আশক্ত বুলিয়ে ক'ব লাগিব তুমি কি ভাবা এই চৰ্ট ৰিলচ বা চৰ্ট সেইখিনি আমাৰ জীৱনত কেনেকুৱা কেনেকুৱা প্ৰভাৱ পেলাব পাৰে বাৰু ধৰা আমি দিনটোত যিমান খিনি ডেইলি কঞ্জিউম কৰোঁ, ৰিলছ বা যিমান খিনি চৰ্ত ভিডিঅ কৰো তাৰ ভিতৰত টো আমৰ কম সে কম খুব কম সংখ্যক ৰিলচৰ কথা আমি মনত থাকে সেইখিনিয়ি আচলতে আমাৰ আমাৰ কিবা ব্যৱহাৰে হওক বা আমাৰ জীৱন মানে দৈনন্দিন জীৱনত কিবা কামত আমাক প্ৰভাৱ পেলাইছে নেকি? ব্যৱহাৰৰ ক্ষেত্ৰত।
অঁ আচলতে মানে যোনবোৰ ৰিলচ হয়- তাৰে তাৰে বহুত বহুত খিনি এনেকুৱা আত মানে আমাৰ আমাৰ বহুত মানে লাভ হয় সেইখিনি চালে আচলতে- সেইখিনি চাব লাগে যোনখিনি যোনখিনি ধৰক আপোনাৰ আমাৰ একো মানে কামত নাহে বা অদৰকাৰী সেইখিনি চাইতো একো লাভ নাই। এতিয়া সময়ৰ অপব্যয় হয় আৰু উম, সেইবোৰ বেছিকে চাই থকাৰ ফল আমাৰ চকুৰেও চকুৰ মানে প্ৰব্লেম হয় আৰু আৰু এটা কথা কি জানেনে নাই মানে বেছিকে ৰিলচ চাই থকাৰ ফলত আমাৰ আমাৰ ব্ৰেইনটোয়ে মানে কাম নকৰা টাইপৰ হৈ যায় মানে।
হয়, হয়, হয়, সেইটো মানে সেইটো মানে কি হয় গম পোৱা নাই কথাটো আচলতে এই এই যোনখিনি ৰিলচ আছে তুমি যোনখিনি পালা একদম অলপ ফানী টাইপৰ যোনখিনি ৰিলচ আছে ন সেইখিনিয়ে আচলতে আমাৰ ব্ৰেইনত ডপামিন হিট দিয়ে মানে ৰি মানে গম পাইছা নাই এতিয়া কি হয় এই চ চৰ্ট চৰ্ট ভিডিঅ' বিলাক প্ৰথম কথা সেইখিনি এটা কম সময়ৰ ভিতৰত আহি গ'ল ন
উম হয়।
তাৰপিছতে এ কম কম সময়ৰ ভিতৰত আহি গ'ল প্ৰথম কথা আৰু সিহঁতৰ এই কম সময়ত- ভিতৰত সিহঁতি আমাক যিমানখিনি দপা মিন মানে প্ৰেছ কৰি দিয়ে ব্ৰেইনত আচলতে সেইখিন যে আমাৰ কলা ব্ৰেইনে হেৰি কৰাটো কথা চব পাইৰেৰ কথা যোনটো কলা নহয় কাম কৰ কাম নকৰা নিচিনা আচলতে চৰ্ট চৰ্ট ৰিলচো এডিক্টেই সেইটো মানে, আজিকালি তুমি চোৱা ইউটিউবত বহুত এটা ৰিচাৰ্চ কৰিছিলে মানে এনেকুৱা যোনখিনি লং ভিডিঅ', লং ভিডিঅ' তোমাৰ আজিকালি কি হয় বহুত ক'ম মানুহ আছে গ'ম পাইছা নে নাই?
অ হয় হয়
অ', মানে কি হৈ গ'ল সেই চৰ্ট ৰিলচ বা চৰ্ট ভিডিঅ' বিলাকে কি কৰে ক'ম সময়ত হৃদপামি নিদিয়া আজিকালি মই কৈছো যে দৈনন্দিন জীৱনত কি প্ৰভাৱ পৰিছে, তুমি চাবলৈ যোৱা আজিকালি ল'ৰা ছোৱালী বিলাক আজিকালি ধৈৰ্য্য ধৰি কথা এটা শুনিবলে আচলতে প্ৰথম কথা তেওঁলোকৰ সময় নাই মানে সময় নাই নহ তেওঁলোকৰ ধৈৰ্য্য নাই আচলতে এটা বহু সময় বহি থাকিবলে।
হয়ঁ হয়ঁ আচলতে সেইটো ক'বলৈ গ'লে আমাৰ ডাঙৰ মানুহ খিনিৰও ওপৰতো দুখ আছে। এতিয়া এতিয়া যদি উম তুমি চাবলৈ যোৱা এতিয়া সৰু তেতিয়া এনেকে মানে কেঁচুৱাতে কানে। তেতিয়া ডাঙৰ মানুহখিনিয়ে হাতত মোবাইলটো উঠাই দিয়ে। আচলতে সেইটো কৰিব নালাগে তেনেকে মোবাইলটো তেতিয়া তুমি মানে প্ৰতিবাৰে কান্দিলে যে যেতিয়া তুমি মোবাইলটো দি থাকিবা তেতিয়া মানে সেই উ ল'ৰা বা শিশুটো মানে তাৰ প্ৰতি এদিক্টেদ হৈ যাব পোৰা।
হয় আচলতে হয়ঁ সেইখিনি তোমাৰ- কি হয় মই সেইদিনা অ অ সেই শুনিবা কথা এটা সেইনাখিনি কি হ'ল মই মানে আমাৰ ওলাই গলো অকমান এই নামঘৰ ফালে মানে তাৰ পিছতে কি হ'ল মানে সৰু ল'ৰা এটা তাৰ তোমাৰ দেৰ বছৰ নে দুবছৰ হ'ল বুলি কোৱা তাৰপিছতে মানে আমাৰ লগৰ ল'ৰাটোৰ মানে, তাৰ মানে আচলতে ভাগিনীয়েক হয় মানে। তাৰপিছতে সি লৈ আহিছ সি মানে কৈয়ে আছে কোনোবাটো সুধিছে যে মাত ফুটিলে নাই?
অ'।
কি কৈছে নাই ফুঠা নাই। ডক্টৰৰ লগত কথা হেৰি কৰি আছে ডক্টৰে কৈছে এইটো তোমাৰ বেছিকৈ মোবাইল চোৱাৰ কাৰণে হৈছে আৰু অলপ কিবা কিবি প্ৰব্লেমো দিছে গতিকে সেইকাৰণে বোলে ল'ৰাটো কথাখিনি প ক'ব নোৱাৰি যোনবিলাক চৰ্ট চৰ্ট কথা যোনবিলাক শব্দ আছে অক বাই এইবিলাক যোনবিলাক মানে সৰু সৰু ইংৰা ক আছে সেইবিলাক কব পাৰে গম পাইছা নেকি এতিয়া প্ৰথম কথাটো চাব গলে সেইটোৱে একজেকটলি দেৰ বছৰ দুবছৰ বা তিন বছৰে লৰাটোলে ধুনীয়াকে মুখত মা দেউতাখিন ধুনীয়াকে ফুটি যায় কথা।
উম হয়
তাৰ মানে সেই প্ৰ'ব্লেমটো তোমাৰ হৈছে ডক্তৰে কৈছে যে সেইখিনি মানে কি হয় মাক দেউতাকে মানে কিবা কিবি কামত ব্যস্ত হৈ থাকিলে অকণমান, আজিকালিতো এইটো থাকেই ন, ভাত খুৱাব কাৰণে হওক বা হিৰৰ ক্ষেত্ৰত হও ল'ৰাোৱালীবিলাকে আমনি কৰিলে মোবাইলটো দি দিয়া হয় কিবা এটা উলিয়াই বা চাবলৈ হাতত তুলি, তুলি দিয়া হাত যোনখিনি কথা কৈছা একচুৱেলী এতিয়া সেই সেইখিনিয়ে মাননে কি কয় হয় আমো গম নাপাওঁ যে সৰু সৰু বস্তু বিলাকে আমাক কেনেকৈ খুৰিও তাকে কয়।
উম, উম হয়।
দিনতটো মোবাইলত আমি যিমানবোৰ চাই থাকো তাৰ পৰা মোবাইলৰ পৰা দুটা ব্লু ৰে ওলাই ন শনে এতিয়া সেই এইটো সেইটোৱে কি কয় গোটেই আমাৰ প্ৰথম কথা টোপনি যে আজিকালি মানুহৰ বহুত মানুহ উ কম যে টোপনি বা টোপনি ক্ষেত্ৰত বহুত মানহ প্ৰব্লেম দি থোৱা দেখে মানে চকু বেয়া হওক অ', টোপনিৰ ক্ষেত্ৰত হে এইটো প্ৰথম কথা সেইটো প্ৰথম কথা মোবাইলৰ পৰা আহিছে আৰু যোনটো সৰু ছোৱালী ক্ষেত্ৰৰ কথা ক কৈছো মানে সিহঁতৰ ব্ৰেইন সিহত আচলতে স সৰু সৰু চেৰ ক্ষেত্ৰত সিহতি আচলতে বেছিকে দেখি শিকে ন কাৰণ তেতিয়া সিহঁতে দেখি আৰু শুনি শিকে সিহঁতি আচলতে সিহঁতে যেতিয়া প্ৰেক্টিকেল লাইফত বা বাস্তৱ জীৱনত সি যেতিয়া বস্তুটো ভালকে দেখি অনুসৰণ কৰি সিহঁতে যেতিয়া সেইটো বিষয়ে নাচাব মোবাইলটোত অকল যেতিয়া সেই সৰুৰ পৰাই যেতিয়া ৰ্চট ডপিন পাই যাব। আচলতে তেতিয়া ব্ৰেইনটো আচলতে শিকিবলে মানে অ', হেৰি এলেহুৱা টাইপৰ হৈ পৰিব আচলতে গম পাইছে নাই।
হয়, হয়।
ছে এতিয়া এতিয়া তোমাৰো ধৰা এতিয়া মই মই কৈছো ত এতিয়া মোৰ পৰিয়ালৰ যিমান খিনি এতিয়া সৰু সৰু যিমান খিনি ভাইটি ভণ্টি আছে সিহঁতকো মই এতিয়া কওঁ সেইখিনিক বা সেই সিহঁতৰ অভিভাৱক বা খুৰা খুৰী যোনসকল আছে সম্বন্ধ তেওঁলোককো কওঁ যে সিহঁতক নিদিব ইমান বা এটা নিৰ্দিষ্ট পৰিমমানতহে দিব। তাত সেইখিনি আমি আছো। আচলতে আমি কি আমিও সেইখিনি জানি থব লাগে বা আমি ডাঙৰ হিচাবে আমিও ধন-সম্পত্তি প্ৰতি আসক্তি হ'ব নালাগে সেইখিনি কথা ধ্যান ৰাখিব লাগে।
উম, উম।
সেইখিনিয়ে আৰু মই ক'লো তাকে ফোন এটা কৰোচোন সেইখিনিৰ পৰা গৈ ইমান খিনি কথা পালোগৈ আৰু
উম তাকে।
হ'লও আহিবা ওলাই মেলি
অ', বাৰু যাম বাৰু
দেই বাৰু, বাৰু, বাৰু, বাৰু আজিৰ ন
অ', হ'ব।